হেল শুনিছো শুনিছো
অ কোৱা
কি কৰি আছা এতিয়া
অলপ ৰাস্তা পানী ওলাই আহিছিলো তুমি কি কৰি আছা
মই ঘৰতে আছো ৰবা এতিয়া গা টো ধলো এতিয়া এছি
হয় নেকি অ ভাত পানী খালানে?
ভাত পানী খালো ৰবা
হয় নেকি কিহৰ লগত খালা অ' মই আজি অলপ বিৰিয়ানী খালোঁ
বিৰিয়ানী খাই দিলে নেকি
অ বাহিৰত মানে হোটেলত গৈছিলো অ ভাব বিলও বহুত দিন হ'ল বিৰিয়ানী খৱা নাই
হয় কিহৰ লগত চিকেন
চিকেন নহয় তোমাৰ চিকেন নহয় তোমাৰ মটন বিৰিয়ানী
মটন বিৰিয়ানি কিমান লৈছে
অঁ টু ছিক্সটি
টো চিক্সটি হাফ প্লেট
ফুল প্লেট
ফুল প্লেটতো তোমাৰ তু চিক্স টি দিছে দুইশ ষাঠি টকা দুইশ ষাঠি টকাতো ফুল পিলেত
উম উম দুইশ সঠি টকাত পেট ভৰা ভৰি গৈছে আৰু খালো আৰু ভালকে খালো খোৱা যায় নহয় কেত তোমাৰ কণী থাকে এটা তাৰ পিছত আহ আলু থাকে আৰু এটা মাটনৰ এ পিচ থাকে তাৰপিছত তোমাৰ গ্ৰেভি দিয়ে চাটনি দিয়ে তাৰপিছত আ আ এটা ফ্ৰাই চিকেন ললোঁ তাৰ লগত ধুনীয়াকে খালোঁ বিৰাট ভাল বনাই তাতে চিকেন বিৰিয়ানীও পোৱা যায় ওৱান চেভেণ্টি আৰু তোমাৰ মটন বিৰিয়ানী টু ছিক্সটি উম ভাল লাগে খাইকে মানে তাতে খালে মানে আহ খালো তাৰ পিছত পুৰা ভাল লাগিছে তুমি খোৱা নে বাহিৰৰ তেনেকুৱা চিকেন বিৰিয়ানী বা তোমাৰ তেনেকুৱা মাটন চাটন বাহিৰত খানা চানা খাইকে ভাল পোৱা নে
অ খোৱা যায় বাহিৰত মইতো খাও মই তোমাৰ
হয়।
খাওঁ চিকেনটো খাওঁ মটনটোও খাওঁ কমকে খাওঁ আৰু মই হেৰি বিলাকত খাই ভাল লাগে ধাবাবিলাকত ভাত ভাত খাই ভাল লাগে ঠাণ্ডাত
ৰিজৰ্টত
এই জত ভাবা এইবিলাকত
এ ৰিজতত বহুত পইচা লয় সেইদিনা মোৰ বাৰ্থডেত- লে কেইদিনমান আগত অ মই এটা ৰিজৰ্টত গ'লো। অঁ তোমাৰ ডাঙৰ ৰিজৰ্ট আছিলে ভাল ৰিজৰ্ট আছিলে তাতে গলো- তোমাৰ যাতে আমি চাৰিজন গৈছিলো ফ্ৰেণ্ড তাৰপিছত, এজনে অৰ্ডা- দিলে তোমাৰ ৰোল চিকেন ৰোল এ ময় অৰ্ডাৰ দিলোঁ এ চাওমিন-
হয়।
নুডেলছ নুডেলছ দিলোঁ অৰ্ডাৰ। দুই প্লেট নুডেলছ আৰু তাৰপিছত এটা বিৰিয়ানী। তোমাৰ আৰু দুটা পানী বটল। তোমাৰ টটেল বিল কিমান আহিছে জানানে?
কিমান?
বাইছশ ষাঠি টকা আহিছে।
অঁ আহিবই সেইখিনি সেইখিনি মানে তোমাৰ- ৰিজতত বহুত এক্সট্ৰা হেৰি লয় নহয় সিহঁতে মানে এক্স- ট্ৰাপ এ যিবিলাক হেৰী এক্সট্ৰা চাৰ্জ ল'ব।
দুটা ৰেডবুল লৈছিলো।
না বাইশশ টকাতো তোমালোকৰ মই- মই চালে দেখোন বাইশ টকা একোৱে হোৱা নাই মোৰ হিচাপত।
উম' পাইছে, তাৰপিছত মই পানী পানী দুটা লৈছি- পানী দুটা লৈছিলো দুটা ৰেডবুল লৈছিলো। পানীৰ প্ৰাইচটো তোমাৰ কিমান কে লৈছে জানানে? এইট্টিকে লৈছে। তাৰপিছত ৰেডবুলত তোমাৰ প্ৰাইচ লৈছে টু ছিক্সটিকে এটা ৰেডবুলৰ দাম।
আৰ আৰু কি খাইছা খানা পিনাটো খাইছা ভাত পানী।
খানাটো তোমাৰ খানাটো এটা চিকেন চিকেন ৰোলৰ তোমাৰ- ৰৈছে আঁ থ্ৰী এইট। টিনে কিমান এনেকুৱা লৈছে ইমান এক্সপেঞ্চিভ বাপৰে বাপ।
লয় লয়, মই কেনেকে মই কিছুমান জাগাত লয় মই একবাৰ খেলা- চাব গৈছিলো বৰসবাৰত। যাওঁত- তে মানে তাত বিৰিয়ানী যিটো আমাৰ বিৰিয়ানী বাহিৰত পঞ্চাশ টকাতে পেকেটিঙত- ভৰাই থকা যি পঞ্চাশ ষাঠি টকা লয় সেইটো তাত- কিমান লৈছে নাই তিনিশ কিবা টকা লৈছে বা ষ্টেডিয়ামৰ ফিচ।
এ একো কাম নাই টেজ নাই খালোঁ যিহে মিহে কৰি। আৰু ৰিজত টাইম অলপ সময় তাতে টাইম পাছ কৰিলোঁ। বাইশ টকা দিলো তাৰপিছত- একো লগা নাই তেতিয়া যেতিয়া বিল চালো নহয় তোমাৰ- ধৰ কিমান প্ৰাইচ ললে বুলি পানী বটল দছ- টকা পানী বটলৰ তোমাৰ আশী টকা লৈছে। চৰিত হৈ গলো না।
লয় লয় লয়, মানে তাত মানে হেৰি মানে সেইবিলাক তাত কিছুমান সুবিধা আছে না। তোমাৰ সেইকাণে লয় কিছুমান বস্তু। তুমি ধাবাবিলাকত চাবাচোন ধাবা যিবিলাক ডাঙৰ ডাঙৰ ধাবা আছে তাত- ইয়াত যদি তোমাৰ হেৰি থকা হয়, অও কি বুলি কয়? যদি বাহিৰত মাংস ভাত দুইশ টকা হয় তাত। অও অকল মাংসটোৰ প্লেটে ল'বা তোমাৰ ফুল পিলেট হেৰি মানকে ল'ব, - অ' দুইশ তিনিশ চিকেনটো তোমাৰ দুইশ আশী মানকে ল'ব।
উম, বিৰাট এক্স ঞ্চ অ বয়স মানে বহুত-
আৰু লয় আৰু এইবিলাক, লয় এইবিলাক। মানে সেইকাৰণে মোৰ হিচাপত মানে- খালেও মানে এইবিলাকত খালে কেতিয়াবা খাব লাগে। নাপাৰিলে ঘৰতে লৈ আহিব লাগে।
সে নিদিয়ে নহয় ঘৰত।
নহয় নহয় ঘৰত নহয় মাংস বিলাক তুমি- লৈ আহা লাগিলে খানা খোৱা। তেনেকুৱা ঘৰত বনাই কিনো খোৱা ইমান পইচা সেদুৱাত থাকি।
উম তোমাৰ ঘৰত ইমান পইচা খেদাবই নালাগে পাঁচশ টকা চব হৈ গ'ল হয়।
অ পাঁচশ টকাত তুমি একদম আমদানি কৰি খাবা পাৰিবা।
হয় হয় ঠিকেই কলা আমদানি কৰি খাব লাগে যি মানে কেতিয়াবা আৰু- ফ্ৰেণ্ড বোৰে ক'লে আৰু তাতে যাওঁ যাওঁকৈ আছিলে গ'লোঁ আৰু। তেনেকুৱা এক্সপেঞ্চিভ মানে মানে নেক্স টাইমটো নাযাওঁ আৰু তাতে। কাণ ধৰিলো বাৰু।
এইকাৰণে তুমি চাবাচোন এ তেনে কুৱাই তাইপে এ সেইকাৰণে আমি- নাখাওঁ বাহিৰত মানে কেতিয়াবা খাওঁ আৰু কৰ'বাত গ'লে।
হয়।
কিন্তু মানে এইবিলাক খোৱা ইমান হৈছে খৰচ কৰা। খৰচ কৰা থাকি- পাৰিলে খানা চানা খাই দিওঁ আৰু বাহিৰত লগৰ লগত মানে বাহিৰত নহয় কৰবাত- এটা লোকেশ্যন চাই ধুনীয়াকে।
তুমি মই আৰু এটা ধাবাত গৈছিলো তোমাৰ অ মিজু ধাবা বুলি আছিলে। তোমাৰ তাতে তোমাৰ মোৰ প্ৰাইজ কিমান লৈছে জানানে। আহ তোমাৰ ভাতটো লৈছে এশ বিশ টকা চিকেন ভাত- ন ভাত লৈছে ডেৰশ টকা কিছুমান ভালো আছে জানানে বেছি এক্সপেঞ্চিভ- নহয়, আৰু চ্নেল খোৱা নে তুমি খামুক খোৱা নে?
খামুক খাওঁ তেনেকে নাখাওঁ।
খামুক অ মই খাইছিলো তাতে খাইছিলো তোমাৰ, অ- তোমাৰ শামুকটো অ সিমান লৈছে সত্তৰ টকা প্লেট।
হয় নেকি এ মই নাই শামুক খাই পোৱা নাই। মই খালি সিদিনা হেৰিত খালো তোমাৰ কি বুলি কয় এ- উম, এইটো কি বুলি কয় এইটো কি- সেইদিনা তোমাৰ খালো তেনেকেই, কিবা বুলি কৈ ৰ'বা হোটেলখন। বাজৈ হোটেল, অ বাজৈ হোটেলত খালো।
অ বাজৈ হোটেল মই নামটো শুনিছো।
হয়, তাত খালো সিদিনা ভাল ভাল এ তোমাৰ- পইচাও বহুত লয় তাত, একে দাম। পইচা বহুত লয় ধাবাৰ দৰে পইচা লয় পোৰা পইচা লয়।
আচ্ছা।
কিন্তু তাত মানে চব আৰু, আৰু- আজি‌ কালি হোটেল বিলাক চাবাচোন মানে তোমাৰ পানী হ হোটেলবিলাকত পানী থৈ গ্লাছ দি থৈ দিছিল আজিকালি- জল লগ পত দিয়ে মানুহ তাৰমানে যিমান চাৰিটা মানুহলে, পানী থৈ দেই তোমাৰ তেনেকে।
হয়।
জানাই সেনেকুৱা মানে তাৰমানে সিহঁতে, আৰু আৰু কি ভাল পোৱা? হেল্ল',
উম, কোৱা?
বোল আৰু কি
কি কলে?
আৰু বাহিৰত তুমি বাহিৰত সেনেকে সোৱাত থাকি মোৰ অ',
বাহিৰত খোৱা কি তোমাৰ ঘৰতে খোৱা ভাল। বাহিৰত খো চিগি তোমাৰ ঘৰতে খোৱা ভাল বেছি অ',
অ, ঘৰত খোৱা ভাল। তাৰপিছত এই এনেকুৱা এটা মানে হেৰি তোমাৰ লোকেশ্যন চাই যাব লাগে তেনেকুৱা। লোকেশ্যন চাই গ'লে তোমাৰ টেনশন নাথাকে। মানে তুমি পিকনিক হিচাপত যাব লাগে।
অলপ কমতে হৈ যায়।
উম, উম, নহয় মানে পিকনিক হিচাপত খাব লাগে। পিকনিক মানে কি পিকনিক প্লেচ এটা চালা তুমি, চাইকিনে তেনেকুৱা খাব লাগে।
উম, উম, তেনেকুৱা হলে মানেও মে অলপ সেনেকুৱা অকৰা মানে সেইটো হয়। পইচাটো কম যায় আৰু তোমাৰ উম, উম, আৰু নিজে ক'বাত যাইকে বনাইকে খালেও বেছি খৰচ নহয়টো তোমাৰ। তোমাৰ তাতে অ, কম কমতে হৈ যায়।
এই হোটেল বিলাকত খাবই নালাগে।
হোটেল বিলাকৰ সেইয়াই আৰু হোটেলত খাৱাটো খোৱাতো ইমান এইটো নহয়। এই ধাবাবোৰ যায় যিয়ে থাকে। ডাঙৰ-ডাঙৰ এইবোৰত বেছি এক্সপেনঞ্চিভ।
হোটেল বিলাকতো খাবা নালাগে।
অ, অ, হোটেল বিলাকো থাকে আৰু ডাঙৰ ডাঙৰ ধাবা
হেল্ল', হেল্ল', হেল্ল', হেল্ল', শুনিছ ন? শুনিছ ন? শুনিছ ন? শুনিছ নে? শুনিছা ন? অ', অ', দিয়া ঠিক আছে ৰাখিছো আজিলে। উম, উম।